তোমাৰ
ভালেই তোমাৰ
মোৰো ভালে আছে বলো
অ কি কৰি পিচে
অ মইতো এনেই বহি আছিলো বৰ্তমানতো
অ এ মই ৰবা ইয়া মায়ে আম আনিছিলে তাকে খাই আছোঁ ৰ'বা মই মানে আম বহুত ভাল ন তোৰ মায়ে আনিছিলে
আচ্ছা মই আমটো ভালে পাও বেয়াাত নাপাওঁ মানে ভালে পাওঁ বেছি মই কমলাহে ভাল পাওঁ
কমল খাবৰ কাৰণে বহুত ভাল লাগে মোক হয়
অ হয় হয় কমলাটো বাৰু ময়ো ভাল পাওঁ কিন্তু দিয়াচোন কমলা ঠাণ্ডাৰ দিনতহে পোৱা যায় এতিয়াতো আৰু আমৰ ছিজন ' আমি খাই আছো আৰু
টো কমি নাই মানে আমাৰ ইয়াতে গছ আছে ন আমাৰ ইয়াতে মানে খোৱা খোৱা মানে এনেকা ফল মূলৰ ভিতৰত মানে আমাৰ ইয়াতে নাৰিকলৰো গছ আছে হেৰি আমৰটো বহুত আছে আমটোতে আৰু কমি ন আমি খায়ে থাকো আৰু মানে আমোতো এনেকুৱা নহয় না চব জাগা মানে মেলে যাম ক'ত মানে ক আম লাগে কোনটো ডাঙৰ আম লাগে হয় ন আমাৰ তো আৰু দৰটাই আছে মানে গছ মানে চাৰিটা মান আছে গছ তাই বেলেগ মানে ডাঙৰ আছে সৰু আছে কিন্তু মানে আমাৰ আমটো মানে মিঠা আছে সেইকাৰণে খাই কিনে অলমান ভালে লাগে আৰু অ তোমালোকৰ গছ চছ আছে নাই আমাৰ
নাই না আমাৰ ইয়াতে গছ নাই ৰবা এনে বেলেগ চব ধৰণৰে গছ আছে কিন্তু আমৰ গছ নাই ইয়াতে সেইকাৰণে আমাৰ আমটো কিনিয়ে আনিব লাগে কিন্তু কিনি আনা আমৰ আমত আৰু ক'ত সেয়া গছৰ নিজৰ ঘৰৰ গছৰ তোমাৰ সোৱাদটো পাবা হয় ন নহয় তাতে তোমাৰ মেডিচিন দিয়ে মেডিচিন দি কিনে হে ফল মূল বোৰ তোমাৰ সোনকালে পকাই দিয়ে যাতে সোনকালে বেচিবলে পাৰে ত আৰু এইটো সোৱাদ নাথাকেও
হয় আজিকালি চব জেগাতে আৰু চব মানে বজাৰলে ল'ব গলে গ'লে চবতে মানে ফৰ্মূল চাব গ মানে সব মেডিচিন দিয়া হয় এইটো কাৰণে মানে যিমান পাৰা মানে নিজৰে মানে ঘৰৰে হওক বা এনেকুৱা হওক এনেকুৱা। খাব লাগে মানে নিজৰ খাদ্য কাৰানে ভাল নহ খাদ্য কাৰানে ভাল হয় আমাৰ ইয়াতে আৰু হেৰি আমিতো তাতে মানে খৰু কালৰ পৰা ন এই ফল মূল বুলি ক'লে আমি আৰু এনেকুৱা আছিলে যে পিছফৰ
কি বস্তু
পিছফৰ বুলি কোৱা হয় পিছফ বুলি কোৱা হয়। এটা বস্তু আছে মানে এইটো তোমাৰ মানে হয় এইটো মানে এটা হেৰি কি এইটো মধিৰীয়াম নিচিনা হয় কিন্তু এনেকুৱা নহয় মানে অ ইমান চেফতে থাকে ভিত ৰঙা ৰঙা থাকে বুজিছা সেইটো আমি মানে সদায় যাও নে মানে আমাৰ মানে ইয়াতে আছে এ আমচিং বুলি কোৱা আছে। তেহেত ঘৰৰবাৰ আমি মানে চুৰী কৰি মানে চুৰী মানে কি আৰু আমাকতো লৈ যাব দিয় আৰু আমি লুকাই লুকাই লৈ যাম স্কুলত স্কুলত যৈ কিনে এইটো খাওঁ তাৰ পিছত স্কুলৰ পৰা আহিম তাৰপিছত জলফাই মানে ইয়াতে গ আৰতো গাঁৱ এৰি ন চব পোৱা যায় বেছিভাগ প্ৰায়ে প পোৱাই যায় জলফাই আমি ছিঙো তাৰ পিছত খেজুৰ হৈ গ'ল খেজুৰতটো মানে আমি আহিন পাথৰ স্কুলৰ পৰা আহো আমাৰ দুটামান লগৰ আছো মই আৰু আমাৰ এটা লগৰ আছো সি আৰু মই আহিলে মানে এটা ক আমি মানে সদায় পাথৰ লৈ পিনে আহো মানে গম পোৱা না পাথৰ দি পি খেজুৰ গছ মাৰো খেজুৰটো খাই খাব কাৰণে মানে খাব কাৰণে এনে কৰটো কৰটো। কেতিয়াও মানুহ হয়তো ঘৰতৰতো পৰেনা শিলটো গালিও খাওঁ কিন্তু তথাপিও আৰু খাৱাটো আৰু, বহুত সোৱাদ লাগেতো খেজুৰো খাব কাৰণে, খেজুৰ হৈ গ'ল, জলফাই হৈ গ'ল তোমাৰ৷ এইবোৰ এইবোৰ বস্তু মানে বাহিৰৰ পৰা কিনা কৰিলে নিজৰ ইয়াতে খাৱা বহুত খোৱাদ লাগে৷
হয় হয় ঠিকেই কৈছা৷ অঁ খেজুৰ মই খাই পাইছো৷ কিন্তু গছৰটো নহয়, আমাৰ দিয়াচোন কিনি আনিব লাগে যিহেতু৷ টোকে নাই আমাৰ ইয়াতে, কিন্তু উপায়ো নাই যি যিহেতুকে খাবতো লাগিবই৷ মানে খাব লাগিব মানে কি? বিচাৰো আৰু যে এইটো সেইটো খাই কিনে নিজৰ গাটো সুস্থ-সবল ৰাখিবৰ কাৰণে, প্ৰটিন ভিটামিনখিনি পাওঁ যাতে৷ কিন্তু দিয়াচোন চবতে মেডিচি মিন দিয়ে, ত' মানে ক'বও নোৱাৰি যে আমি প্ৰটিন, ভিটামিন পাইছোয়ে নে? পোৱাই নাই, এইটো ক'বও নোৱাৰি স সঠিকভাৱে৷ কিন্তু উপায়ো নাই, খাবতো লাগিবই দিয়াচোন৷ নোখোৱাকেনো আৰু নাখালেও তোমাৰ আমি প্ৰটিন ভিটামিন নাপাম৷ আৰু খালেও নাপাওঁ, কিন্তু অলপমান কিবা এটা শতাংশটো পোৱাই যায় আৰু৷ সিটোকাৰণে খাও আৰু সেইটো ভাবি কিনে৷
অতো সৰু কালততো এনেকুৱাই ন আমি? ল'ৰা-ছোৱালী যেতিয়া সেইগিলা খাব মন যাবই৷ দেখিলে মানে খাব মন যাবই আৰু৷ তো তেনেকুৱা কথাটো হ'ল, কোনোবাই যদি খাই আছে, যিয়েই নহওক সিহঁতে যাচিলেও খাব বুলি, যাচিলেও মানে আমাৰতো খাবলৈতো মন থাক কেই, হয় ন? কেতিয়াবা যদি আমি নাপালেও আমি এইটো বিচাৰো কোন্‌বা দিনা যে মা-বা-মা গ'লে বাৰু, বজাৰলে গ'লে, দেখিলে মানি কওঁ, আমি খাম এইটো৷ অ বা আপেল৷ আগতে আপেল মানে যেতিয়া বজাৰ ঘৰলৈ গৈছিলো মাক কৈ কিনি, প্ৰায় মানে আপেল আনিছিল মানে এই আধা কেজি হওক এক কেজি হওক, এই আপেলটো আনিছিলো, আনি আনি মানে আমাৰ আৰু আমাৰ তিনিটা বা চাৰিটা মানুহ-বাইদ' আছে ন! তিন্‌টা বাইদ' এটা মই, চাৰিজনে ভগায় কাৰণ চাৰিটা একটিং কৰো আমি চাৰিটা চবে এটা-এটা হৈ যায় আগৰু আপেল পালে এইটো ফাইদা আমাৰ এইটো হৈ যায়৷ ঠিক এটা আনিলেও চবৰ পেট ভৰি যাব তেনেকুৱা মানে পেট টো নভৰে মানে মনটো ভৰি যায় আৰু যিয়ে নহওক খাবলৈ পাইছো বুলি চবাৰে হেৰি হৈ যায় আৰু৷
সৰু থাকোতে তোমাৰ মানে গৰম দিনত ক'বলে গ'লে মোৰ মানে বেলেগ ফলৰ প্ৰত ইমান এটা ৰাপ নাই৷কিন্তু গৰম দিন আহিলে মোৰ আম, মই আমৰ কাৰণে পাগল মানে৷ তোমাৰ পকা আম হক কেঁচা আম হক মোক লাগি মানে মই লাগিব মানে কি? অ, ভাল পাইছিলোঁ বহুত ভাল পাইছিলোঁ৷ আৰু ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ দিনত তোমাৰ কমলা, জলফাই, বগ গৰী এইবোৰ খাবলৈ মই বহুত ভাল পাইছিলো তোমাৰ মানে যেতিয়া কম কমলাটো কমলা হওক বা জলফাই হওক বা বগৰী হওক তুমি ধুনীয়াকে কাটি কিনে শুৰো দি কিনে তেল-জলকীয়া দি তেল বোলে নিমখ, জলকীয়া দি কিনে ধুনীয়াকে সানি কিনে বনোৱা হয় নহয় ইমান ভাল লাগে খাই কিনে৷ অ বহুত ভাল লাগে কৈ কিনি বুজাব নোৱাৰি, মইতো বহুত ভাল পাইছিলো৷
সেইটোৱে আৰু এইটোৱেই না, আমাৰো মানে ঘৰত আ-এনেকুৱা হয় ন, বগৰী গছ আছে মানে এতিয়াটো কাটা গৈছে মানে গছটো কাটি দিছে৷ আগতে বৰী গছ আছিলে স্কুলৰ পৰা আহো এই গছ গছতে উঠো আৰু আমাৰ এনেকুৱে মানে এইটো গছৰ খোৱাদ বহুত আছিলতো। গোটেই আহ ধ পোৱালী বিলাক আমাৰ ইয়াতে গছতে আহিব বগৰী খাব কাৰণে মানে চিজন থাক ত তে বগী লৈ যাব আমাৰ আৰু আমাৰ মা মানে আগৰ পৰাই মানে এই সে ফল মূল যেনেকা জলফাই হৈ গ'ল আৰু সেইটো তোমাৰ হেৰি কি বগৰী হৈ গ'ল সেইগিলা আচাৰ বনাই মানে বুজিছা মা মানে আচাৰ মাৰ হাত আচাৰ ইমান খোৱাদ পাও নহয় কি ক'ব আৰু এতিয়া ভাত খাই মানে মোক আচাটো লাগিবই তেনেকুৱা টাইপৰ হৈ যায় আৰু বহুত খোৱাতকে বনাইতো তাই মা মানে হৰি। মিঠাতেল দি দিয়ে আৰু মছলা কিবা কি মছলা বা কয় সেইটো মই কলটো নোৱাৰিম সেইটো মছা দিয়ে এইবোৰ দিন বনাই যে ইমান খোৱাদ পাও নহয় কি ক আৰু বাহিৰলৈও কিন্তু আচাৰগিলা থাকে সেইবোৰ খোৱা কৰি ঘৰৰ আচাৰ যোনতো বনাই ন সেইটোত বেছি সোৱাদ পাওঁ আৰু সেইবোৰ খালে মানে নিজৰ স্বাস্থ্য স্বাস্থ মানে অলপ ভালে থাকে ন কাৰণ বাহিৰৰ বস্তু খালে মানে মেডিচিন ন বহুত ন নানা ধৰণৰ বেমাৰহে উল্টা হ'ব। ভালটো কব উল্টা বেমাৰে হ'ব। সেইকাৰণে মইতো প্ৰিফাৰ কৰো যে মাৰ হাতৰে খোৱা বা তাৰ বাহিৰে যে তেনেকুৱা আমাৰ আমাৰ নিজে গাঁৱত হওক মানে যিহেতু আমি চিঙি দিল নি যে হাতেদি চিঙ এনেকা খোৱা ভাল লাগে আৰু
হয়। হয় ঠিকেই কৈছা তুমি।
আৰু যেনিবা সৰু টাইমত হয় সৰু টাইমত মানে আমাৰ ই বীৰকুচিখ মানে বীৰকুছি জোগা আছে এইখিনি মানে আমি এইটোতো মই এতিয়াও কুব নোৱাৰোঁ আমি অ অল ইণ্ডিয়া বুলি কওঁ হা এইটো অইল ইণ্ডিয়া কয় ন অইল ইণ্ডিয়া কয় ন জানো আমি সৰুৰ পৰা এইটোয়ে কৈ আহিছো তাতে মানে তোমাৰ চব বসু বস্তু পোৱা যায় আম হওক চব বস্তু পোৱা যায় আমি তাতে লেচু খাব বেছি যাওঁ ন আমি ইয়াৰে পৰা মানে ন দহজন কৰি যাওঁ মানে ল'ৰা হওক ছোৱালী মিলি জি চবে কৰোতে তাতে যাওঁ আমি আৰু তাতেতো আমাক খুৱও দিছিলো খাবও দিছিলে তেনে মানাও কৰা নাছিল তেনেকোআকে মানে বহত মানে গছ বহত আছিল ন খেইতিৰ নিচিনাই আৰু ক' পৰাৰা আৰু তাতে মানে বহুত বহুত আছিলে সেইটো সময়ত আমি মানে কি কৰ প্লাষ্টিক লৈ যাওঁ প্লাষ্টিকৰে উঠি কিনে আনো খাওঁ আনি কিিনি খাওঁ অকলৌ এইগিলাক বস্তু কলৰ্মল বস্তু বেছি দিন ৰাখিলে বেয়াও হৈ যায় ন এনে কৰি যে আমি আনি কাৰবাৰ মানে লগৰ এাক বিলায়ও দিওঁ আৰু নিজেও খাবা আৰু স সিহঁতে আনিলে আমিও খাব পাওঁ হয় ন এনেকা আমাৰ মানে এটা মানে ৰিলেচনো ভাল থাকিব মানে তাপিও আমি স্কুলত জৰি তেনেকুৱাই কৰিছিলো যে তুমি যেনেকে আম কলা আমৰ মানে আমি আৰু আমটো এনেককাে মানে পকা মই ইমান ভাল নাপাওঁ মানে পকা হলে কেঁচা আমটো মই মানে পৰা নিমখ চিমখ জলকা চলকিআ দি কিনি খাব কাৰণে ইমান ভাল লাগে নহয় মোক কি কবা এনেকা বেছি ময় খৰত পাৱ আৰু
অ হয় হয় ময়ো তেনেকৈ আমিও স্কুলত থাকোঁ তেনেকৈ মাজে মাজে লগৰ ল'ৰা ছোৱালী বোৰে আমি এনেকে ভাবিছিলো আৰু আলোচনা কৰিছিলো যে অহা কালি আমি এনেকে জলফাই খাওঁ বা কমলা খাওঁ তাৰপিছত আমি চবকে ভগাই দিছিলোঁ যে তুমি এইটো বস্তু আনিবা তুমি তুমি নিমখ আনিবা তুমি জলক আনিবা তুমি বাচন আনিবা তুমি জ বা কমলা খিনি আনিবা তুমি চুৰিতটো আনিবা তেনেকৈ আনি কিনে আমি চবেই মিলিকনে এনেকৈ বনাই কিনে খাইছিলোঁ তো খুবেই ভাল লাগিছিলে
হয় অ আৰু মেইন কথাটো ক'ৰ পৰা আহিলো তোমাক খাই পাইছা না
হয় হয় খাই পাইছো ভাল লাগে
কেনেকে পাহৰি গ'লো বহুত খাদ লাগে এই মইো ইমান ভাল পাও ন ক টেঙাতটো নকবা আৰু আৰুপ কটেঙ আৰু মানে ভালো আছে বেয়া কি লাগে মানে ঘৰৰ তিধা ওপৰতে পৰি থাকে নহয় তিনি হছে ফুটা কৰি গম পোৱা না আৰু ইমান এইটো খাব কাৰণে ইমান মানে পকা পকা যেতিয়া পাকি যায় ন পকা পাইচাো খাব ভাল লাগে আৰু এইটো কেঁচা থাকিলেও মানে খাব পৰা যায় আৰু টেঙা বস্তুতটো নিমখ চিমখ দি কি খাব পাৰে বহুত সোৱাদ লাগে আৰু
হয় হয় ঠিকে কৈছা তুমি বাৰু দিয়াতে আজিলৈকে ইয়াতে ৰাখিছোঁ পিছত কেতিয়াবা কথা পাতিম হ'ব
অ হ'ব দিয়ক ঠিক আছে
বাই বাই